হেল্ল', হেল্ল', অ', কি কৰি আছা?
এনেই আছো, তই?
ময়ো এনেই বহি আছোঁ ৰহ এতিয়া।
উম, ভাত পানী খালি?
নাই, নাই, খোৱা নাই, তই খালি নেকি?
নাই নাই খোৱাই নাই, বাকী খবৰ ভাল নে?
অ', খবৰ ভালেই আৰু আছোঁ, তহঁতৰ ভাল?
উম, আছে আৰু বাকী আজি জান মই ব্যস্ত আছ নেকি তই বাৰু? এই মই মানে ব'ৰ হৈ আছিলো অ', মই মানে ব'ৰ হৈ আছিলো আৰু তই ফোন কৰাৰ কাৰণে মই ভালেই পালো, বোলো তোক আজি কথা এটাকে কও। আজি মানে মই সেইলে গৈছিলো তোৰ মেলা এখন আছিল, ইয়াত মানে আমাৰ মেলা হৈ আছিল। তালৈ গৈছিলোঁ‌, তাত যোৱাৰ পিছত তাত মানে গামোচা ইমান ধুনীয়া ধুনীয়া গামোচা ওলাইছিল কিবা দেখিয়েই মনটো ভাল লাগি গৈছিল।
অ', একেবাৰে হাতেৰে বোৱা গামোচা নে?
উম, হাতেৰে মানে শিপিনীসকলে বিক্ৰী কৰি আছিল। আৰু সিহঁতে হাতেৰে বোৱা আৰু হাতেৰে বোৱা গামোচাটো কিবা দেখি লাৰি মানে গোটেইখিনি বস্তুৱে ভাল লাগে কৰি কিনে হয়নে নাই ক?
হয়, হয়, আৰু যিটো ৰং মানে গামোচাবোৰৰ সেইটো মানে ৰঙা আৰু সাধাৰণতেটো ৰঙা আৰু বগাই থাকে সেইটো দেখিলে সঁচাকৈ ভাল লাগে। আৰু মই এটা কথা ভাবোঁ শিপিনীবোৰে মানে ইমান ধুনীয়াকৈ ফুল তুলিব জানে ইমান পৰিশ্ৰম কৰি সেইবোৰ মানে সেই ক বনায়। সেইবোৰ দেখিলে সঁচাকৈ ভাল লাগে মানে তেওঁলোকৰ কাৰণে সন্মানটো আৰু বাঢ়ি যায়।
উম, সেইটোয়েই ইমান ধুনীয়াকে বনাই। আৰু আজিকালি তই চাবলে বাবে বহুত এনেকুৱা গামোচা আছে। মেচিনত বনাই মেচিনত বনোৱাৰ কাৰণে বস্তুতটো ভাল নালাগে আৰু চিক নুঠে সেইটো আৰু কিবা এটা লাৰিও ভাল নালাগে আৰু দেখিয়ে কিবা এটা ভাল নালাগে। কিন্তু মই ভাবো কি মেচিনত এনেকে বনোৱাতকে শিপিনীসকলৰ পৰা আমি কিনিব লাগে। কিন্তু আজিকালি বহুত মানুহ আছে মেচিনৰ বনো বনোৱাৰ পৰাই শি মানে গামোচা হেৰি কৰে আৰু মোৰ এতিয়া এটা মোক কথা মোৰ ভাল লাগে। কি এতিয়া চা, কিবা সংস্কৃতিক অনুষ্ঠান হ'ল বা কাৰোবাক কিবা পিন্ধাব লাগিল কোনোবা বাহিৰৰ পৰা মানুহ আহিল। সিহঁতক আমি চবকে গামোচা পিন্ধাও আৰু এইটো খুবেই বেছি আমাৰ মানে গৌৰৱৰ কথা। কি আমি এতিয়াও মানে আগৰ পৰাই, এতিয়াও মানে আমি সংস্কৃতিটো ৰাখি আছো কি কোনোবা আহিলে আমি গামোচা পিন্ধাম। এইটো মানে সচাকৈ চবৰে তোৰ মানে চবৰে লাইফত এইটো গুৰুত্বপূৰ্ণ অংশই বুলি ক'ব পাৰি গামোচাখন আমাৰ অসমীয়া মানুহৰ হয়নে নাই ক?
হয়, সেইটো কিন্তু একেবাৰে ঠিক কথা কৈছ। আৰু কোনোবাক যে এই আদৰণি জনাবৰ বাবে যে গামোচাখন ব্যৱহাৰ কৰে সেইটো দেখিলেই ভাল লাগে। আৰু গামোচাৰ লগত সেই হাতে বোৱা আ জাপিও ব্যৱহাৰ কৰা দেখিছোঁ মই। মানে বাহিৰৰ পৰা মানুহ আহিলে তেওঁলোক ক গামোচা আৰু জাপিৰে আদৰণি জনায় আৰু সন্মান জনায়। আৰু আমাৰ অসমৰ বাবে গামোচা আৰু জাপিয়ে সন্মানৰ প্ৰতীক হয় আৰু আমাৰ পৰিচয় হয়।
উম, এইটো কিন্তু তই ঠিকেই কৈছ। এতিয়া মানে ক আৰু এটা বহুত আচৰিত, আগৰ দিনৰ বাৰু মানুহবোৰ আছিলে এতিয়াতো আধুনিক হৈ পৰিছে। কিন্তু হ'লেও গামোচা চামোচা মানে মই ভাবিছিলো আৰু এটা টাইমত কি চাগে আমি ডাঙৰ হোৱালৈকে গামোচা চামোচা নোহোৱাই হ'ব। কিন্তু এনেকুৱা নহয় গামোচা এতিয়াও আছে এতিয়াও চবেই ভাল পায় গামোচাখন আৰু যদি মই আগতে ভাবিছিলো কি গামোচা মানে গা মোচাৰ কাৰণে ইমান এটা কাপোৰ এখন সাধাৰণ কাপ পোৰ কিন্তু এনেকুৱা নহয়। এতিয়াহে মানে লাহে লাহে যেতিয়া ডাঙৰ হৈছো যেতিয়া বুজিছো তেতিয়াহে গম পাইছো গামোচাখন আম আমাৰ কাৰণে কিমান জৰুৰী বস্তু। বা আমাৰ অসমীয়া মানুহৰ কাৰণে কিমান দৰকাৰী বস্তু হয় নে নাই ক?
হয়, হয়, ময়ো আগতে ভাবিছিলোঁ গামোচা মাত্ৰ এখন কাপোৰহে, কিন্তু এতিয়া গম পাইছোঁ। গামোচা আমাৰ অসমীয়া মানুহবোৰৰ বাবে কিমান অ' কিমান এটা অ' অনুভৱ যোগ্য এটা বস্তু হয় এখন কাপোৰ হয়। আৰু এইখন এটা অ' সন্মানৰ প্ৰতীক হয়। আৰু মই দেখিবলৈ পাইছোঁ, বহুতে মানে যেতিয়া গামোচাখন দেখে। সেইটো দেখিলে মানে গ'ম পায় এইখন অ' অসমৰে হ'ব এইজন মানুহ অসমৰে হ'ব তেনেকে মানে। এই অ', গামোচাটো মানে বিশ্ব দৰবাৰলৈ চি মানে চিনাকী হৈ পৰিছে।
উম, তই ঠিকেই কৈছো, যেতিয়া তোৰ বাহিৰৰ পৰা মানুহ আহে বাহিৰৰ দেশ হওক। বাহিৰৰ ৰাজ্যৰ পৰা মানুহ আহে তেতিয়া আমাৰ ইয়াত আমাৰ মুখ্যমন্ত্ৰী বা আন মানুহে গামোচা পিন্ধাই, তেতিয়া কিমান বেছি ভাল লাগে সিহঁতেও গ'ম পাই কি গামোচা খনৰ প্ৰতি আমাৰ কিমান মৰম আছে সি সিহঁতে আহিলে আমি গামোচা বা জাপি দিওঁ। কিন্তু মই ভাবো কি সেই গামোচাটো যদি শিপিনী বোৱা গামোচা দিয়ে সেইটো বেছি মানে ভাল বুলি ভাবোঁ মই মেচিনত বোৱাতকে। মেচিনত বনোৱাতকে গামোচাখন কাৰণ, কিয় শিপিনীসকলে বহুত কষ্ট কৰি বনায় আৰু মেচিনত সেই কষ্টটো নালাগে। দুই মিনিটতে হৈ যায় আৰু সেই গামোচাটোৰ মূল্য নাথাকে। আৰু যেতিয়া আমাৰ ঘৰলে যেতিয়া আলহী আহে তেতিয়া মানে এনেকুৱা নহয় সদায় আহা আলহী নহয়, কোনোবা যদি বহুত দিনৰ মূৰত বহুত মাহ বছৰৰ মূৰত যদি আলহী আহে সিহঁতকো গামোচাৰে আদৰোৱা হয় আৰু সিহঁতেও বহুত বেছি ভাল পায়। লগতে আমিও বহুত বেছি আনন্দ পাওঁ মনত কি আমি এখন গামোচা দিব পাৰিছো। মই ভাবো গামোচাখন বহুতে বেছি ভাল লগা আৰু মই যে, কৈছো আজি মই মেলালৈ যে গ'লো। তাত তোৰ চাৰিওফালে মানে ক'ব লাগিলে দুই তিনিখন গামোচাৰ দোকান আছে। আৰু মই ভাবো আমাৰ অসমত যিবোৰ মানে মেলা ৰাস হয়, গামোচাৰ দোকান থাকিবই লাগে। দুই তিনিখন মানে থাকিবই লাগে, তেতিয়াহে মানুহ বুজিব গামোচা কিমান দৰকাৰী হয়। যিবোৰ মানুহ নাজানে বা বাহিৰৰ মানুহ আহিলে গ'ম পাব কি অসমত গামোচাটো কিমান বেছি দৰকাৰ হয়।
হয়, হয়, ময়ো এইটো কথা ভাবো আৰু অম, গামোচাখন আগলৈতে এ মানুহবোৰে গ'ম পাইছে বিশ্ব বিশ্বতো এইটো চিনাকি হৈছে বাৰু। কিন্তু আমাৰ অসমতো শিপিনীয়ে বোৱা মানে গামোচাটো। প্ৰচলিত হ'ব লাগে, মানে তই যেনেকৈ ক'লি ৰাস মহোৎসৱত বা কিবা এনেকুৱা মেলা ধৰণত মানে আহিব লাগে হয় কিন্তু। আৰু মই এটা কথা লক্ষ্য কৰিছোঁ মানে শুৱালকুছিত যে কাপোৰবোৰ বোৱে। মানে মেখেলা চাদৰ হওক বা কিবা যি যিবোৰে কাপোৰ কপোৰ নহওক কিয় তাত যি এটা‌ অম মানে সূতা লয়, এইবোৰ এইবোৰ মানে প্ৰক্ৰিয়াত বহুত কষ্ট আৰু বহুত পৰিশ্ৰম কৰিব লাগে, সেয়ে মানে আমাৰ মুগা কাপোৰবোৰত বহুতে দাম, আৰু গামোচাবোৰৰো দাম, মুগা কাপোৰেৰে মানে মুগা সূতা তাৰে যিটো গামোচা বোৱা হয় সেইবোৰৰো বহুত দাম হয়। এ দামনো কিয় নহ'ব ইমান পৰিশ্ৰম কৰে সেই সূতাটো ওলাবৰ বাবে। আৰু সিমানখিনি বোৱাৰ বাবে ইমানখিনি পৰিশ্ৰম হয়। আৰু আচলতে আমাৰ কাপোৰবোৰ দেখিলে মানুহে ভালেই পায় কিন্তু। আ অন্য যিবোৰ ৰাজ্য আছে তেওঁলোকে কাপোৰটো দেখিলে সঁচাকৈ বহুত ভাল পায়, মই দেখিছোঁ সেইটো।
উম, সেইটোয়ে তই ঠিকেই কৈছ আৰু কিছুমান মানুহে মই মানে আজি মেলা যোৱাত এটা এটা বস্তু লক্ষ্য কৰিছো, কিছুমান মানুহ এনেকুৱা আছে যিবোৰে তোৰ মানে এনেকে কয় কি এহ ইমান দাম গামোচাখনৰ ইমান দাম মই নলওঁ। মই ভাবো কি সিহঁতে কষ্ট কৰিছে আৰু বহুত বেছি কষ্ট কৰিব লাগে গামোচা এখন বনোৱাতে। ত' মই ভাবো সেই কষ্ট খিনি মূল্যতো আমি দিব লাগে এনেকে ক'ব নালাগে বহুত দাম, বহুত কিবা কিবি।
এতিয়া এনেকে কয় কি এই সেই-সেই ফা, সেইখন দোকানতো গামোচা কেইখনৰ দাম কম কিন্তু সেইখন দোকানত তোৰ মানে কেনেকুৱা আছে মেচিনত বুক মানে বনাই অনা আছে, মানে দেখিলে গম পাই ন' গামোচা কোনখন মেচিনত বোৱাই বনাই আৰু কোনখন শিপিনীয়ে বোৱে, ত' এতিয়া পিছে সেইটোয়ে আৰু, যি তাততো কম এতিয়া মানে মই ভাবো, মানে তহঁতৰ যদি সেইখন দো দোকানৰে বেছি ভাল লাগিছে, তেন্তে সেইখনৰে কিন এই মেচিনত বনোৱা গামোচাখনে কিন, আমাৰ আৰু শিপিনী বনোৱা গামোচা কিয় কিনিব লাগে। কিন্তু মই ভাবো এইটো বহুত বেছি ভুল ধাৰণা, মানুহে হেৰি কৰি ৰাখিছে দাম। আচলতে দাম টো হ'বই, তই যেনেকে ক'লেও শুৱালকুছিত এনেকে কাপোৰ বনাই। মেখেলা চাদৰ বনাই বা এড়ী সুতা এনেকে বনাই। কিমান কষ্ট কৰিব লাগে, সঁচাকে বহুতে বেছি কষ্ট হয় আৰু হাতেৰে বনোৱা বস্তুবোৰৰ তোৰ মূল্যতটো বহুতেই বেছি হয়। বহুতেই বেছি কষ্টৰ কাৰণে মূল্যতো বহুত বেছি ল'ব লগা হৈ যায়। কিন্তু সেইটোয়ে আমাৰ মানুহ বোৰে বুজি নাপাই, ভাবে কি বহুত বেছি কৈ আছে অলপ লগাতকে দামতটো কিন্তু এনেকুৱা নহয়। মই সেইটোকে ভাবো আৰু কি গামোচটো শিপিনী বোৱা গামোচাই কিনিব লাগে আৰু এতিয়া বহুত কমি গৈছে শিপিনী বোৱা গামোচা। বেছিভাগ তই মেচিনত বনোৱা গামোচাই দেখা পাবি, শিপিনীবোৱা গামোচা তই দেখিবলৈ নেপাবিয়ে। ত' মই ভাবো এইটো হ'ব নালাগে, মেচিন বোৰ এনেকে বন্ধ কৰি দিব লাগে আৰু চৰকাৰৰ ফালৰ পৰা, শিপিনীকে ব'ব দিব লাগে। কাৰণ কিয় এইটো আমাৰ কাৰণে গামোচাখন বহুত বেছি গুৰুত্বপূৰ্ণ অংশ হয়, গোটেই অসমৰ কাৰণে। গোটেই অসমীয়াৰ কাৰণে, ত' মই ভাবো কি শিপিনীক যদি ব'বলৈ দিয়ে বহুত বেছি ভাল হ'ব, মেচিনত বনোৱাতকে। হয় নে নাই ক, ত' মানে তই কি ভাব এইটো কথাত?
হয়, হয় শিপিনীয়ে ব'ৱা মানে গামোচাটোৱেই ল'ব লাগে আৰু গাঁৱলীয়া অংশ, মানে এই এ গাঁৱলীয়া জাগাটো মই দেখিছোঁ, কিছুমানে যদি ব'ব নাজানে তেওঁলোকে শিপিনীক মানে ব'বলৈ দিয়ে, এইটো গামোচা মানে ধৰি লওক এতিয়া মানে, সেই কাতি মাহ চলি আছে, অ'। অহা মানে বহাগত আমি বিহুৱান দিব লাগিব, তেনেকুৱা আৰু সেইখিনি সময়ত মানে ব'বলৈ দিয়ে বিহুৱানত মানে গামোচাটো দিয়ে আৰু সেইটো দেখিলে ভাল লাগে। আৰু অ' গামোচাটো আমি যেতিয়া বিহুৱান হিচাপে দিম আৰু এ মেচিনত বনোৱা গামোচাটো দিলে ভাল নালাগে আৰু সেইটোত কোনো এটা মূল--মূল্যও নাথাকে আৰু যদি আমি শি পিনিয়ে বোৱা গামোচাটো দিওঁ, সেইটো দেখিলেই ভাল লাগিব মানে বেলেগ একো কাপোৰে নালাগে গামোচাটো দেখিলে মানে ভাল লাগে।
উম, তই ঠিকে কৈছা আৰু যিবোৰ মানে ৰঙা সূতাৰে ফুলবোৰ সেই কৰা হয়, সেইখিনিতো আৰু বেছি ভাল লাগে। মই ভাবো আৰু কিছুমান এনেকুৱা সংস্কৃতি মানে প্ৰগ্ৰেম কিছুমান যিবোৰ পাতে, সেইবোৰত তোৰ মানে মিছ চিনত বোৱা গামোচাই দিয়ে, এবাৰতো কিছুমান মানে তোৰ শিল্পীসকলে জানে কি এইটো মেচিনত বনোৱা হসেইকাৰণে পেলাই মানে কয় কি মোক নালাগে গামোচা এনেকুৱা আৰু সেইটো মই বহুত তাকেবেছি ভাল কাম কৰে বুলি ভাবো, কাৰণ কি শিপিনী বোৱা গামোচা দি দিব লাগে কাৰন কে মেচিনত বোৱা গামোচাটো তোৰ এতিয়াৰ পৰা যদি চলি আহিছে তই চাবি মই ক'লো ভৱিষ্যতে তোৰ মেচিনত বোৱা গামোচাই থাকিব শিপ পিন্ধিব গামোচা নোহোৱাই হ'ব, আৰু এইটো সেয় নালাগে আৰু চাবি মেচিনত বোৱা গামোচাটো তোৰ গা মুচি লৈ কিবা এটা ভাল নালাগে কিবা এটা অশান্তি লাগে আৰু মানে ধৰিবই পাৰি কি এইটো শিপিনীয়ে বনাইছে নে' নে মেচিনত বোৱাই গামোচা। সেই দোকান কেইখনতো আজি মেলাত তেনেকুৱা হৈছে, মই কিনিলো দুখন গামোচা। শিপিনী বোৱা গামোচাই কিনিলো, যি দাম বুলি কৈছে সেইটোকে দিছো আৰু কাৰণ কিয় মই জানো ন' সিহঁতে কিমান বেছি কষ্ট কৰিছে, সেই গামোচা কেইখন বনাবলৈ। ঢৌ সেইকাৰণে সেই কষ্টৰ মূল্যতটো আমি দিব লাগে, মই ভাবো আৰু হয়নেে নাই ক?
হয়-হয় আৰু এই গামোচাৰ যিটো মানে গামোচা আমাৰ পৰিচয় হয়, আৰু পিছলৈকেও যাতে আমাৰ এই যুৱ প্ৰজন্মই যাতে সেই বস্তুটো এৰি নিদিয়ে, আধুনিকতাৰ বাবে যাতে সেই বস্তুটো এৰি নিদিয়ে, মই সেই টোৱে মানে কামনা কৰোঁ, আমিও এইটো বস্তু আগুৱাই লৈ যাম যাব লাগিব। সকলো অনুষ্ঠানতে যাতে গামোচাটো নিজৰ এটা পৰিচয় হিচাপে, এটা প্ৰতীক হিচাপে লৈ যায় মই সেইটোৱে ভাবোঁ আৰু।
উম সেইটয়ে তই ঠিকেই কৈছ। গামোচাতটো মানে থাকিব লাগে, আৰু শিপিনী বোৱা গামোচা খিনিয়ে থাকিব লাগে, মেচিনত বোৱ বোৰ তোৰ মানে বনোৱা বোৰ বেন কৰি দিব লাগে আৰু
অ তাকেই আৰু বাৰু ঠিক আছে, পিছত আকৌ আলোচনা কৰিম এতিয়া ৰাখিছোঁ হা
উম ঠিক আছে দে।